হেল্ল।
হেল্ল।
মাতটো শুনি আছা মোৰ?
অহ কেনে আছা?
ভাল ভাল তোৰ ক।
মই আছোঁ ৰ কিবা খালি
অ ভাত খালো।
উম বাকী কচোন কিয় ফোন কৰিলি মই খোৱা নাই ৰ খামহে।
অহ মই ভাবিলো এটা টপিক আলোচনা কৰিলো হয় আজি।
উম কচোন।
টপিকটো হ'ল মানে বিশ্বাস ত্ৰাস।
আচ্ছা।
সেইটো মানে ভাবিলো আৰু তোৰ লগত পাতো বুলি।
উম কচোন তই এইটো বিয়া ইয়াৰ বিষয়ে।
অ চা ভাই বিশ্বাস বোলা বস্তুতটো মানে জীৱনত লাগে, গম পাইছা?
উম ইম্পৰ্টেণ্ট।
উম বিশ্বাস মানে নহলে তোৰ সম্পৰ্ক এটা মানে আৰু চলি নাথাকে।
উম।
একো বস্তু নচলে সমাজ বা সংগঠন বিশ্বাস নহলে।
উম হম। সেইটোৱে তোৰ মতে মানে বিশ্বাসৰ অৰ্থ হৈছে মানে তোৰ মতে সম্পৰ্ক এটা ভেটি।
অ।
আচ্ছা।
বাকী তোৰ মতে কি হয় বিশ্বাস মানে?
মোৰ মতেতো চোৱা বিশ্বাস হৈছে কোনো ব্যক্তি বস্তু বা ধাৰণাৰ ওপৰত থকা আস্থাৰ। ল ভৰষা।
আৰু যেতিয়া আমি কাৰোবাৰ সততা আচৰণ আৰু প্ৰতিশ্ৰুতিৰ ওপৰত আস্থা ৰাখোঁ তেতিয়া তাক বিশ্বাস বুলি কোৱা হয় আৰু।
অ
আৰু অৰ্থাৎ বিশ্বাস হৈছে এটা সম্পৰ্কৰ ভেটি আৰু মোৰ মতে।
উম উম উ মানে বিশ্বাস থাকিলে মানে সম্পৰ্ক এটা মজবুত হয় আৰু। বিশ্বাস নাথাকিলে সম্পৰ্ক মানে এটা দুৰ্বল হৈ যায়।
আৰু তই কচোন মানুহৰ জীৱনত তই বিশ্বাস কিয় ইমান গুৰুত্বপূৰ্ণ বুলি তই ভাব।
কাৰণ বিশ্বাসে মানুহৰ মাজত সহযোগিতা আনে। শান্তি আৰু সম্বন্ধৰ সৃষ্টি কৰে তাৰপিছত তোৰ শিক্ষা ব্যৱসায় বন্ধুত্ব এইবোৰ ক্ষেত্ৰত মানে বিশ্বাসৰ প্ৰয়োজন আছে বহুত।
আচ্ছা আৰু যদি বিশ্বাস নাথাকে তেতিয়াহ'লে তোৰ মতে কি হ'ব?
তেতিয়াতো সন্দেহ হ'ব ভয় হ'ব আৰু সংঘাতনৰ সৃষ্টি হয় আৰু ইজনে সিজনক মানে বিশ্বাসে কৰিব নোৱাৰিব তেতিয়া।
হম সেইটোৱে ঠিকে কৈছ।
উম। তোৰ মতে কি পৰিয়ালত পৰিয়ালত বিশ্বাসৰ ভূমিকা কেনেকুৱা হ'ব লাগে
মোৰ মতে ছা পৰিয়ালৰ সম্পৰ্ক বিশ্বাসৰ ওপৰতে প্ৰতিষ্ঠিত আৰু সন্তানৰ ওপৰত যদি তোৰ অভিভাৱকৰ বিশ্বাস আৰু অভিভাৱকৰ ওপৰত সন্তানৰ বিশ্বাস থাকিলে পৰিয়াল সুস্থ আৰু সুখী হয় বুলি মই ভাবোঁ আৰু আৰু বিশ্বাস থাকিলে পৰিয়ালত শান্তিও বাঢ়ে।
উম বিশ্বাসে মানে পৰিয়ালে তাক মজবুত কৰি ৰা
সেইটোৱে। আৰু তোৰ বন্ধুত্ব বিশ্বাসৰ কি ভূমিকা আছে বুলি তই ভাব বন্ধুত্বত? ফ্ৰেণ্ডশিপত।
তোৰ মানে মেইন বস্তুটো হৈছে বিশ্বাস বন্ধুজনৰ ওচৰত আমি মানে সুখ দুখ এইবোৰ বস্তু আৰু সমস্যা এইবোৰ বস্তু কথা পাতব পাৰো নহলে মানে বন্ধুত্ব ঠিকি নাথাকে
হু হু
সেই বহিবোৰ পাতবো বদ আমি
আচ্ছা
আৰু তোৰ চা কি কয়। আৰু তোৰ মতে এনে বিদ্যালয় আৰু ছাৰ কৰ্ম ক্ষেত্ৰত আমি বিশ্বাস, কিয় প্ৰয়োজন বুলি ভাবিব লাগে।
আহ, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বিশ্বাস থাকিলে মানে উন্নত হয়। আৰু কৰ্মক্ষেত্ৰত মানে। চবৰে মাজত বিশ্বাস থাকিব লাগে আৰু সহকৰ্মী হওক। এ বিশ্বাসটো মানে মেইন।
বাকী ক।
বাকী। তোৰ মতে কি আজিকালি সেই, ছ'চিয়েল মিডিয়াটো ভাল না বেয়া?
ছ'চিয়েল মিডিয়াটোতো ভালো গুণ আছে, বেয়াও আছে।
অ।
সেইটোতো ইউজ কৰাৰ ওপৰত ডিপেণ্ড কৰে। ভাল মানে চা এতিয়া তই তাতে তোৰ বাতৰি বাতৰি ইত্যাদি পাব পাৰ, নিউজ -চিউজ কি হৈ আছে। যে সেইবোৰ চাব পাৰো আমি।
আৰু যদি বেয়া চাব যাওঁ তে- তেতিয়াহলে যদি বেছিকে ইউজ কৰ চোচিয়েল মিডিয়াটো অভাৰ ইউজ কৰ, নিজৰ টাইমখিনি যদি। যদি অকল চচিয়েল মিডিয়াতে দি থাক, তেতিয়াহ'লেটো অলপ বেয়া বুলি মই ভাবো আৰু।
অ অ আজিকালি মানে চচিয়েল মিডিয়াত বহুত বস্তু পাই যায় আৰু। তোৰ ধৰ আগৰ প্ৰিভিয়াছ ইয়েৰৰ এঞ্চাৰ। কুৱেশ্যন পেপাৰ ছেপাৰ লাগা হ'ল। এইবোৰ পোৱা যায় আগতে যেনেকে আমি বেল উম আগত এতিয়া যেনেকে এতিয়া আমি বেলেগৰ ওচৰত যাব লাগ যোনে ক্লাছ টেন পাছ কৰিছে নাইন কৰিছে তাৰ ওচৰত লব যাব লাগে, এ সেইবোৰ নাই ডাইৰেক অনলাইনত পাই যায়।
সে
বাকী আৰু এই আজিকালি যে সৰু সৰু ছলিসোপাক যে মোবাইল দি আছে সেইবোৰ মানে কি ভাব বাদ দে
মোৰ মতেটো এইটো হেৰি সেইটোটো দিয়াটো উচিত নহয় বুলি মই ভাবোঁ। কাৰণ এতিয়া হৈছে সৰু সৰু ছোৱালীৰহাতত যদি এতিয়া মোবাইল-চোবাইল পৰে তেতিয়াহ'লেতো ইহঁতে পঢ়াত মন ইমান নিদিব মনোযোগ নিদিব। তে সেনেকৈ সিহঁতৰ ভৱিষ্যতটো অলপ অন্ধকাৰ যেন দেখা যেন হয় আৰু।
অ অ অ আৰু যে তোৰ কিছুমানে যে তোৰ মেট্ৰিক হায় ছেকেণ্ডৰীৰ আগত যে মোবাইল দি দিয়ে বাইক
সেইটোতো সেইটোতো একেবাৰে মই উচিত হয় বুলি নাভাবোঁ। কাৰণ সেইটো এইখিনি সেইখিনি সময় হৈছে পঢ়াৰ সময় সেইখিনি সময়ত যদি স্কুটি বাইক বা মোবাইল আদি দি দিয়ে তেওঁৰ ল'ৰা বা ছোৱালীজনী পঢ়াত চঞ্চল হ'ব, তেনেকে তেওঁৰ পঢ়াত ক্ষতি হ'ব বুলি ভাবোঁ।
অ', অ', সেইটো হয় বাৰু।
উম।
মানে দিব নালাগে আৰু না
নাই নাই মোৰ মতে তেওটো দিব নালাগে। তোৰ মতে মতে, ক'
পাছ হৈ যোৱাৰ পিছত দিব লাগে আৰু।
হয় যদি ভাল ৰিজাল্ট কৰিছে বা যদি আৰু পাছ হ'লেই বুলি যে দিব লাগিব সেইটো কথা নহয়। তো এইখিনিতে এইখিনিও কথা দিব লাগিব যে মোবাইলটো দিয়াৰ পিছত যাতে বেয়া হেৰিত যাতে ইউজ নকৰে মোবাইলটো যাতে।
পঢ়াটো যাতে মানে
পঢ়া পঢ়াটো যে পঢ়াটো যাগে তাতে পঢ়াটো যাতে একে চেম হেৰিতে যাতে মনোযোগ দিয়ে আৰু।
অ', অ'।
বাকী তোক এটা প্ৰশ্ন কৰিম বুলি ভাবিলোঁ।
অহ।
তই বিশ্বাসৰ তপিকটো ওলাইছিলি, তে তাতে যদি কাৰোবাৰ বিশ্বাস টো ভাঙি যায় তেন্তে তই পুনৰ কেনেকে লাভ কৰিব পাৰি বুলি তই ভাব?
আৰ বিশ্বাস ভাঙি গ'লে তহঁতে যিটো কাম কৰি বিশ্বাস ভঙাইছ সেই কামটো তই আৰু কৰিব নোৱাৰ। সেই মানুহটোক মানে ধৰ দেখাব লাগিব যাতে সচাঁকে মানে মানুহটো চেঞ্জ হৈছ
উম উম।
তেতিয়াহে মানে তাই ত মানে মানুহতোৰ মানে তোৰ প্ৰতি একো বিশ্বাস আহি যাব, আৰু তই যদি একে থাক সেইবোৰ বস্তুৱে আকৌ কৰি থকা তেন্তেটো বিশ্বাসটো ঘূৰি নাহে আৰু।
অৰ্থাৎ মানে কথা নহয় কামে বিশ্বাস পুনৰ প স্থাপন কৰে।
অ', অ', সেয়ে।
উম বাকী কচোন বিশ্বাসৰ প্ৰতি আৰু তই কিবা মোক সুধিব লগা যদি ভাব?
আহ বিশ্বাস মানে আহ। তই ক' আৰু বিশ্বাস কেনেকে সৃষ্টি হয় মানে মানুহৰ মনত?
ৰ বিশ্বাসটোৰ সৃষ্টিটো বহুত ধৰণেই হয়।
আহ।
যদি তই বোলে যিটো কথাত তই প্ৰমিচ কৰিছ বা যিটো কথা তই কৈছ কৰিম বুলি সেইটো কথা যদি তই কৰি দেখাব পাৰ
আহ
সেই হিচাপত তেনেকৈ বিশ্বাসটো বাঢ়ে মানুহৰ নিজৰ, কথাত তই স্থিৰ থাকিব লাগিব। অটোত থাকিব লাগিব।
উম আৰু যে তোৰ বিশ্বাস ভাঙি ভাঙি যায় এইটো কিয়?
বিশ্বাসটোৰ চা মিছা কথা ক'লে বা প্ৰ প্ৰতাৰণো কৰা বা প্ৰতিশ্ৰুতি ভংগ কৰাত বিশ্বাস ভাঙি যায় গোপন গোপনটোক যদি কোনোবা এটা লগৰে যদি তোক কিবা এটা কথা কৈছে গোপন কথা আৰু সেইটো কথা যদি তই নিজে গোপন ৰাখিব ৰাখিব পাৰ সেইটো তোৰ বিশ্বাসতটো তোৰ কায়ম থাকিব আৰু
আহ।
সেয়ে আৰু এবাৰ বিশ্বাস ভাঙিলেতো পুনৰ লাভ কৰাটো কঠিন।
সেইটো হয় কিন্তু দে
কৰিবলৈ কাৰণ বহুত সময় লাগে কিন্তু ভাঙিবলৈ মাত্ৰ এটা ভুলতে যথেষ্ট।
সেইটোৱে আৰু একবাৰ ভাঙি গলে আৰু মানে বাৰ বাৰ বিশ্বাস কৰি।
নোৱাৰি এবাৰ বিশ্বাস ভাঙিলে মানে নেক্স টাইম। কৰিব অলপমান কঠিন হয় হুোহ।
সেইটোৱে টো।
হুম।
আজিকালিতো তোৰ ছ'চিয়েল মিডিয়াৰ কাৰণে মানে।
ধৰ আগতে যেনেকে ছ'চিয়েল মিডিয়া নাছিলে আমি চিঠি লিখিছিলোঁ।
উম।
তাৰপিছত ধৰ মামা খুৰাহঁতৰ ঘৰত অহা যোৱা চলি আছিল। আজিকালিতো ছচিয়েল মিডিয়াৰ কাৰণে সেইটো বস্তু কমি গৈছে নহলেতো ভিডিঅ' কলৰ জৰিয়তে মেছেজ হওঁক। ভিডিঅ' কল হওক।
উম।
যদি আমি হঁতক মানে চাওঁ ভিডিঅ' কল কৰোঁ। আজিকালি এই কাৰণে বস্তুটো অহা যোৱাতো কমি গৈছে। এ মানে আজিকালিৰ দিনত কিন্তু কি তোৰ মতে ভাল নে বেয়া।
আচ্ছা সামাজিক মাধ্যমতো মাধ্যম আৰু অনলাইন যুগৰ যুগতোতো বিশ্বাস অ। অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে আজিকালি আৰু ইণ্টাৰনেটতো বহু ভুল ত। থ্য ভুৱা খবৰ টিং আৰু প্ৰধাৱনা দেখা যায়। চৌ' সেইটোৱে সেইটোৱে সেইটোৱে। তথ্য বিশ্বাস কৰাৰ আগতে সত্যতা সঁচাই কৰা উচিত আৰু সজ সজাই যাচাই কৰা উচিত। আৰু মোৰ মতে দি এক এবাৰতে মানে বিশ্বাস কৰি ল'ব নালাগে কাৰণ আজিকালি। ছ'চিয়েল মিডিয়াত ভালো ভুলো দেখায় সঁচাও দেখায় ততটো আমি ভালকে এবাৰ। জাজ পাৰডাল কৰি ল'ব লাগে আৰু।
সেইটো হয় কিন্তু।
উম বিচাৰ কৰি ল'ব লাগে কি সঁচাক কি মিছা
এইটো হয় কিন্ত।
সেয়ে বাকী এটা কথা কচোন বিশ্বাস কৰে ন তোৰ মতেে কি কি সুবিধা আছে।
বিশ্বাসৰ কি সুবিধা বিশ্বাসে মানে ধৰ তোৰ এটা মানে সম্পৰ্ক শক্তিশালী কৰি তোলে।
উম।
তাৰ পিছত তোৰ মনৰ শান্তি লাভ কৰে
হম।
তাৰ পিছত তোৰ সহযোগিতাৰ মানে বৃদ্ধি পায় নেতৃত্বৰ মানে গুণ বিকাশ হয়। তাৰপিছত। সমাজত ঐক্য আৰু সম্প্ৰীতি বজাই ৰাখে।
আচ্ছা।
অ।
ঠিকে কৈছোঁ।
উম। তোৰ মতে মানে এজন বিশ্বাসযোগ্য ব্যক্তি কেনেকুৱা। উ
মোৰ মতে চা তেওঁৰ এইকেইটা মূল কাৰণ হব লাগে যেনেকে সততা হব লাগে
উ
তাৰপিছত দায়িত্ববোধ হ'ব লাগে তাৰপিছত সময়ৰ মূল্য বুজি পাব লাগে তাৰপিছত প্ৰতিশ্ৰুতি পালন কৰিব লাগে যাতে কথা এটা কৈ পেলাই যাতে সেইটো কথা তাল নামাৰে পিছত পিছত
অ অ।
ন্যায় প্ৰয়ণতা হ'ব লাগে য'ত সন্মানজনক আচৰণ দেখাব লাগে এই ব্যক্তিৰ সমাজ সন্মান কৰে। সেই ব্যক্তিকে মানে আৰু ৰেচপেক্টটো আহে আৰু। সমাজে দিয়ে ৰেচপেক্ট।
উম ঠিকে আছে।
আৰু যদি কেতিয়াবা ধৰ কাৰোবাৰ বিশ্বাস ভাঙি যায়। তেন্তে তই পুনৰ কেনেকে লাভ কৰিব পাৰে বুলি ভাব।
প্ৰথমে। টো নিজৰ ভুলতো মানি ল'ব লাগিব তাৰপিছত। যাৰ বিশ্বাস সংশমিত। তাৰপিছত ক্ষমা বিচাৰিব লাগে এ সেনেকে আৰু। আৰু যদি আমাৰ ওপৰত মানে চেঞ্জেছ দেখা নাযাব মানুহজনে। তে তোৰ টাইমৰ লগে লগে। হে মানুহজনৰ আমাৰ প্ৰতি বিশ্বাসটো ঘূৰি আহে আৰু।
সেইটোৱে মানে কামেদি দেখাব লাগিব।
অ কামে দিয়ে আৰু এইটো তই মানে মুখেদিওঁ।